অ ঘৰতে আছো কি কৰি আছ?
এ ভাল ভাল তোমাৰ কোৱাচোন?
ভা ভাল ভাল তোমালোকৰ কেনেকুৱা?
আমাৰ সেই আছো আও জীয়াই
অ অ গুৱাহাটীলৈ গৈছিলা নহয় আকৌ কেতিয়া আহিলা?
আমি হ'ল আজি এসপ্তাহ অহা।
অ আজি এতিয়া যাবানে আকৌ এতিয়া যাবা নে কি আজি?
অ এতিয়া আমি সি আকৌ আজি ৰাতি যাম
অ অ
তাৰপাছত তোমাৰ অ দুইটাই দুইটাই তাতে অ কাম আছে মানে আমাৰ এ এ ইউ ইউনিভাৰ্চিটি বা এনট্ৰেঞ্চৰ
অ অ
সেইটো যাব লাগিব আৰু উপায় নাই
উপায় নাই অ তাৰপিছত এতিয়া আকৌ কেতিয়া আহিবা আকৌ কেতিয়া আহিবা
অঁ আমি আকৌ তোমাৰ তিনি চাৰিদিন পিছত আহিম আৰু
আহ আহ আহ অ আহ ঠিকে আছে মই ঘৰটে আছো অ
আহ তোমাৰ পঢ়া শুনা কেনেকুৱা চলিছে? অঁ ঠিকে আছে ঠিকে আছে। অঁ হ হ হ হ।
এতিয়া গ'লে আকৌ কেতিয়া আহিবা?
এতিয়া গ'লে আকৌ তোমাৰ সেই তিনি চাৰিদিন পিছত ধৰা আকৌ এঘাৰ তাৰিখ মানে আহিম আৱ।
অ অ আমি আহিলে এইবাৰ ফুৰিবলে যাম দেই এইবাৰ তোন যাবলে নহ'লেগে।
অ এইবাৰ একদম যাব লাগিব দেই। তাকেহে অ এ সময়টো নিমিলে যে সেইটোৱে অসুবিধা।
সেইটো হয় বাৰু আৰু তোমালোক গ'লেগে মোৰ লগ এটাও নাথাকে ওলাই মেলি যাবলে। মই অকলশৰীয়া হৈ গ'লো যে।
অঁ।
তোমালোক গুচি গ'লে মই অকলশৰীয়া হৈ যাওঁ। ঘৰত এতিয়া মা দেউতা মই ভাইটি তাৰপিছত আকৌ এই আলহী দুজন আছে।
অঁ সকলোৱে ভালনে?
সকলোৱে ভালে ভালে।
বাকী স্বাস্থ্য পাতি চবৰে ঠিকে আছে?
স্বাস্থ্য পাতি চবৰে ঠিকে আছে বাৰু পথাৰ এঘৰ গৈ গৈছে এতিয়া মাহঁতৰ।
অ অ হ, তুমি গৈছা নাই মাটি ৰুবলে?
পথাৰলে পথাৰলে এইবাৰ মই যোৱাব পৰা নাই এই ভৰি এটাত দোষ পালো। তাকে এতিয়ালৈকে যোৱা নাই বাৰু যাব লাগে বাৰু। এই ফিল্ডত দৌৰিব যাওঁ নে মুচুকা খালো। তাৰ পিছতে এ মানে ভাগ ভাগিলে বুলি ভয় খাই এক্সৰে চেক্সৰেও কৰিলোঁ।
অঁ।
তাৰপিছতে ভগা নাছিলে বাৱ এনেই অলমান কৈছে আৰু ডক্তৰে অলমান দিন ৰেষ্ট কৰি দিয়া তাৰপিছত ঠিক হৈ যাব বুলি ক'লে।
অ বাকী তেওঁৰ খবৰ খাতি কেনেকুৱা আহিছে নে?
অহাতো আহিছিলে কিন্তু তেতিয়া মানে অকমান কিবা এটা খেলি মেলি হৈ আছিলে।
তাৰপিছতে লগ চগ পোৱা নহ'লে আৰু তেনেকে পিছে কথা মতাও নাছিলে তেতিয়া তাৰপিছতে এতিয়া জানো এতিয়া কি কৰে কেতিয়ালে আহে আৰু। মই যেদ এটা কৰি আছোঁ বাৱ বাৰ্ডেতে আহিব লাগে বুলি তেওঁ। কিন্তু বৰ এটা ভূক্ষেপ কৰা নাই।
অঁ এ বৰ এটা জোৰো নিদিবা।
জোৰ নিদিওঁ নিদিওঁ, উম উম হয় হয় আৰু মানুহ অন্তৰৰ পৰা একো বস্তু নহ'লে সেইটো মানুহে জোৰ কৰি হাচিল কৰিব নোৱাৰে যে। কিন্তু হ'লেও মই মাজে মাজে মাজে মাজে অলপমান জোৰ ঝোৰ দি থাকো আৱ।
অঁ সেইটো হয় বাৰু মাজে মাজে দিবই লাগিব মানে তুমি এ এ এ এ। এফ এফৰ্চ দিবই লাগিব ন?
আ অঁহ। সেইটো হয় মানে দুয়োফালৰ পৰা যদি চেমেই হয় তেতিয়া নচলিবই ন?
সেইটোৱে সেইটোৱে।
অলপমান বেলেগ বেলেগ হ'বই লাগিব। চাবাচোন কেতিয়াবা দুয়োটা বস্তু যদি এক কি হয় কেতিয়াও মিল নাযায়।
অ সেইটো হয় দেই এইটো একদম সঁচা কথা কৈছা।
দুয়োটা বস্তু যদি অলপমান বেলেগ বেলেগ হয় তেতিয়াহে দিন যাব পাৰে।
অ বাকী এতিয়া তেওঁ হেৰীতে ন গুৱাহাটীতে হ'বলা।
গুৱাহাটীতে-গুৱাহাটীতে তোমালোকে কেতিয়াবা লগ চক কৰিবা আক।
অ', আমি কথা পাতো নহয়, তোমাৰ চাগে যোৱা মাহত আমি কথা পাতিছিলোঁ। এতিয়া কলে তোমাৰ আকৌ হেৰি, ছুটি নাপায় হেনো। মানে চাকৰিতে তেনেকুৱা যে, তাৰপিছত এই শনিবাৰে দেওবাৰে অহা যদি ভাবে, এ কওঁ বুলি, এই তেতিয়া আকৌ সেই লগৰকেইটাই বাকী লগৰকেইটাই জোৰ দিয়ে যে আজি অকমান ফূৰ্তি কৰো যে ক'বালৈ ওলাই যাওঁ সেইটি সেইটো কাৰণে আৰু অ', লগ পোৱা নহয় আৰু।
সেইটো অ', তাকেহে।
তেনেকুৱা হয় কথাবিলাক আহ আমি--মানে জোৰ কৰিবলৈ বেয়া।
অ', হয়, উম। আৰু মানুহজনে অলপমান হেৰিতাই বৰ যে ইমান এটা এইবোৰ, মানে ইমান হেৰিও কৰী নুফুৰে যে।
গম্পাইছোঁ-গম্পইছোঁ সেইটোৱে। বৰ এটা এনেকে ওলাই মেলি নো
খপাতী এ পালে পালোঁ আৰু নাপালে নাই আৰু তেনেকোৱা মানে মানুহটো মানে।
এ সেইটো আচলতে নিৰাশা নহয়, সেইটো মানে এ ওম বীচ এ এক্সপেক্টেশচন বিলাক বেছি নাৰাখে মানে।
অ', নাৰাখে অ', সেইটোয়ে। মই তাকে কওঁ মানুহে অকল মানে সেই তেনেকে ডাউনত থাকিব নালাগে অলপমান মানে মানুহ হেৰিকে থাকিব লাগে।
অ', অ', বাকী মানুহটো ব্ক্তিত্বতটো বেয়া নহয় দেই, তেনেকে সেইটো ভালেই আচলতে এজন এজন ল'ৰা হিচাপে। উম, বা বাকী সেইটোৱে আৰু
সেৰিয়ে দুখে তেওঁক ভাঙিব নোৱাৰে মানে। বেলেগ একো চি ছনে
অ', সেই এ সম্পৰ্কতটো ব্তাই ৰাখিবলৈ যিখিনি কৰিব লাগে সেইখিনি দুয়ো পক্ষৰ পৰা মিলাই কৰি থাকিলে
কৰি থাকিলে হ'ল আৰু সেইটোৱে, জানো কি হয়। উম।
একো নাই-একো নাই, ভালে থাকিব।
এ সেইটোৱে মই ভাবোঁ। মই-মই এটাই ভাবোঁ মই যি অন্তৰৰ পৰা বিচাৰিছোঁ সেইটো বস্তু এনেও পামেই। যদি মই একো কতো ভুল কৰা নাই। হয় নাই?
হেটোৱে।
বাকী তোমালোকৰ? নাই-নাই। কপালত যিটো থাকে সেইটোয়ে। উম, কপালত যিটো হয় সেইটোয়ে। কালি বায়েকে ফোন কৰিলে।
অ', বায়েকে ফোন কৰিছিলে নেকি?
অ', তাৰ পািছত কথা বতৰা পাতিলোঁ। আজি তাকে তাক এনেই কথা বতৰা পাতিলোঁ আৰু। কি কৰিছা কি বলিছা আগৰ পৰা চিনি চিনি পৌৱে যে, কিন্তু এনেকে ফোনত চোনতহে কথা চতা পতা নাই। তাৰপাছতে, বাই বিহপুৰীয়াৰ পৰা এনেকে সোমাই যায় অলপ দূৰ। সোমাই গৈ পেলাই এনেকে পাইগে। মই ইমান ঠাইকনৰ নামটো ইমান প্ৰপাৰলি নাজানোঁ মানে। পিঠা সান্দহ খ নে কিবা? তেনেকুৱা টাইপৰে তোমালোকৰ যে এই দাদাহঁতৰ যে মাহীয়েকৰ ঘৰ যে? সেইফালে। সেইফালে হব পাই দেই, উম। তাৰপিছতে হেৰি বায়েকে কালি মুৰ লগত কথা পাতিলে আজি ৰাতিপুৱাও পাতিছিলে। তাৰপিছতে ভায়েকক আজি হেনো কৈছে তাই বাৰু কথাই বতাই ঠিকেই পাইছোঁ, তই হে আৰু কি কৰ' আৰু বুলি কৈছ।
অ', সেইটোয়ে-সেইটোয়ে। তাৰ বাই ঘৰৰ যদি ঘৰৰ মানুহে যদি সেইটো ভাল পাইছে তেতিয়াহলে সিও মানিব লাগে।
যা, মই কিন্তু এটা কথা কিন্তু এটা কথা ভাবোঁ মানে তাৰ অন্তৰৰ পৰা যদি একো নাথাকে মোৰ বেলেগক বেলেগৰ কথা লাগি মানে মূৰত থাকিব নালাগে মই সেইটোও ভাবো মানে। হয় নাই? নিজৰ অন্তৰৰ পৰা যে কিবা এটা বস্ত হাহ উম।
অ সেইটো ইমান দিন কথা পাতি মেলি ইমান দিন লগত থাকি মেলি সেইটো নিজে বুজি পোৱা যায় ন যে অন্তৰত কিবা আছে নে নাই আৰু সেইটো বেলেগ কোনেও ক'ব নোৱাৰে নহয়। কিবা এটা কব পাৰে যে এ ভাল থাকিবি হঁত বা তহতে এটো যিমান পাৰ চেষ্টা কৰিবি। কিন্তু আল্টিমেটলি সেইটো এ নিজৰ ওপৰতে ডিপেণ্ড কৰিব ন।
অ আৰু মই জানোঁ আৰু মোৰ এতিয়া এটা বিশ্বাস হ'ল মানে, সি নিবিচাৰিলে মানে সি মোৰ লগত টাইম ৱেষ্টটো ন- কৰে, সেইটো কথা মানে মই ভালকে বুজি পালো মানে ভালকে বুজি পাওঁ আৰু এ ডেৰ বছৰৰ দিনত যিটো বুজিলোঁ মানে তাৰ পৰা মই ভাবিছোঁ মানে সি মানে এনেই টাইম
দেৰ বছৰ অ এই ডৰ বছৰ হ'ল নহয় এতিয়া অলপ এই বিশ্বাসৰ সীমা ৰেখাতটো অলপ বহল হ'ব আগত
বহলকে হ'ব উম সেইটোৱে আৰু আমাৰ নে এইবোৰ খুট-খুট কাজিয়া চাজিয়া লাগি থাকি মেলি বহুতদিন আঁতৰা মেলাও হৈছে। কিন্তু তাৰ পিছতো যেতিয়া তেওঁ নিজে-নিজে বাৰে-বাৰে আহিছে মোৰ ওচৰত মই তাৰপিছত নাভাভো আৰু যে তেওঁ মোক এৰি যাব। আৰু কেতিয়াবা যাব গ'লেও আকৌ আহিব, সেইটোও সেইটোও ভাবো মানে।
সেইটোৱে, সেইটো মানে কি হয় উম ল'ৰা মানুহ যে। এ মাজে মাজে এনেকুৱা হয়, এ সকলোৱে মানে তেনেকে সেই কনচিষ্টেঞ্চিটোৰ কথা কৈছো। তেনেকে থাকিব নোৱাৰে দিয়াচোন, আকৌ সেইটোয়ে মানে আকৌ তিয়া বিচাৰিব তেতিয়া নিজে আহি উভুত
উম, আৰু তাৰ আচলতে কথা এটা হয় অ তাৰ প্র- ব্লেমবোৰ মই বুজি পাওঁ মানে, সি কেতিয়াবা মানে বস্তুবোৰ সেই বেলেঞ্চ কৰিব নোৱাৰা হৈ যায়। তাইক কিছুমান নিজৰ পাৰ্ছনেল প্ৰব্লেম থাকে ন, আৰু কেতিয়াবা হয়টো কোনবাই খিনিত চাগে ময়ো কিবা এটা ৰাফকে কৈ দিওঁ, সি চববোৰ ক- থা মানে কন্ট্ৰল কৰিব নোৱাৰা হৈ যায় ন। তিয়া মানে তাৰে মানে অলপমান কিবা এটা হৈ যায় মানে এনেকুৱা চাগে হৈ যায় দেই মই ভাবো মানে।
আও উপৰি সে সেই নিজৰ কামৰ এ প্ৰেছাৰ থাকিবই।
প্ৰেছাৰটো থাকেই।
অ সেইটোৱে সেইটো কাৰণেই ইয়াৰ আৰ কেতিয়াবা তেতিয়া বাৰষ্ট থ'লা, অ লাষ্ট- ত বাৰষ্ট হৈ যায় আৰু তাৰপিছত সেই গালি চালি পাৰি দিয়ে, সেইবিলাক চিৰিয়েচলি- ইমান ভাবি মানে কোনো লাভ নাই মানে, সেইবিলাক কথা এনেও ঠিকঠাক হৈ যায়, কাণ- ভাল সম্পৰ্ক এটা বৰ্তি থাকিবলৈ হ'লে এ মানে চব বস্তু ইকুৱেলি থাকিব ন।
অ সেইটোয়ে সেইটোয়ে উম আৰু সেইকাৰণে সি কেতিয়াবা আহো বুলি ক'লে মই নিগেটিভলি একোৱেই নকওঁ মই। মই কে- তিয়াও একো নিগেটিভলি মই কেতিয়াও নকওঁ যে এইটো মোক আন এং এনেকুৱা কৰিছিলা তেনেকে কৰিছিলা বা উভতি অহাৰ পিছতো যে তাৰে মোৰে কেতিয়াবা সেইটো তেনেকুৱা কিবা এটা হৈছিলে মই কেতিয়াও ৰিয়েলাইজ হ'বই নিদিওঁ।
অ হ হ।
জানোচা কষ্ট পাব, মই একোৱে ৰিয়েলাইজ কৰিব নিদো।
অ সেইটোয়ে সেইটোয়ে, সেবিলাক- সেবিলাক উলিয়াব নালাগে তেত- তেতিয়াক নিজৰ সময় হয় যেনেকে ভাল লগা কথাবিলাক পাতিব লাগে আৰু ভাল লগা ঠাইখিনিলে গৈ
উম, মই এটা কথাই ভাবো যিটো বস্তু নহ'লে মই থাকিবই নোৱাৰো, সেইটো বস্তুটো লগত কৰি কি লাভ, যেনেকে পাৰ ভাল চাল কৰি নিজৰ লগত ৰাখিব লাগে। যি কিবা বেয়া আছে যদিওঁ। আচলতে কি জানা আমি কাজিয়া লাগিলে সদায় তেওঁৰ বেয়াটো কিটো সেইটো খুচৰোঁ, কিন্তু এই তো খুচৰিব লাগে যে আমি ভাল টাইম কিমান পাৰ কৰি আহিছোঁ।
অ', আৰে ভাল টাইম যদি ভাল সময় যদি পাৰ নকৰিলা হয় বা উম, ভাল সময়খিনি যদি নাথাকিলে হয়, তেতিয়াহ'লে ইমান দিন লগত কেনেকে থাকিব পাৰা, সেইটো এটা কথা নহয়।
উম, কাৰণ বেয়া টাইমতকে ভাল টাইম বেছি আছে ন।
উম, আৰু বিছ মানে সেইটোৱে সিটোক তেনেকে বিশ্বাসো কৰিব পাৰি আছা নহয়। এ নহলে ইমান ইমান বছৰ এনেকে লগত থকাটো সম্ভৱ নহয় দিয়াচোন।
আমাৰ ফাৰ্ষ্ট ডে আমাৰ ফাৰ্ষ্ট চন আমাৰ ষ্টাৰ্টিং মানে ফাৰ্ষ্ট ইয়াত থক কা পাই বা কিবা এটা আছিলে বা সদায় দেখাই আছিলে সেইটো বেলেগ কথা কিন্তু আমাৰ ৰিলেশ্বন হিচাপে ফাৰ্ষ্ট ষ্টাৰ্ট হওঁনে ডিচটেন্স ৰিলেচন
অ', সেইটোয়ে লং ডিচটেন্স আহি যায়, কিন্তু তথাপিতো উম, উম, বস্তুটো বেলেঞ্চ হৈ আছে নহয়, অ', সেইটোৱে বিশ্বাস ভগা নাই।
উম।
বাকী সেই আৰু উম সময়ত মানে বিশ্বাস ঘাটকতা কৰিব নালাগে, সেইটোয়ে বিৰাট ডাঙৰ, উম। সেইটোহে-সেইটোহে বেয়া, বাকী মন বিলাক সলনি হৈ থাকে চবৰে। যদিও সেই সেইটোৱে -সেইটোয়ে অ', সেইখিনি সময়ত আৰু কিবা এটা এনেই বেয়াকে কৈ দি আকৌ নিজৰ মাজত এনেকুৱা খেলি মেলিখন আনিব নালাগে উ
কিন্তু মই সেইটো বস্তু, আজি ভাত আজি খুৱাব মানে বাহতো গলগে আজি খুৱাব তেনেকে বিশেষ একো নাই বাঁহত গ'লগে মইতো কিবা এটা ভাল লগা নাই ভিতৰখনলে যাবলে ল'ৰাটোও আছিলে যে।
অ' সেইটো ভাগিন থাকে গুচি গলে এনেও বেয়া লাগিবই দিয়াচোন ইমানখত এ এইকেইদিন আহি মেলি লগতে উৎপাত চুটপাত কৰি মেলি তেনেকে থাকি।
উম উম এতিয়া সেই মাছ। ভাজি চাজী আছে মায়ে দাংবদি আলুগুটি ভাজিছে তাৰ পিছত দালি। চালি সেই তেনেকে আৰু ঠিক আছে তেতিয়াহ'লে হ'ব বৰষুণ বহুত ডাঙৰকে আহিছে।
অ দিয়া দিয়া ঠিক আছে হ'ব।
উম- উম হব।
দিয়া
উম টোক কোৱা নাই মাজে মাজে কিয়